হেল্ল' কি কৰি আছা?
এয়া আছ।
অ' ময়ো এই এনেই। আছো। খবৰ খাতি কেনেকুৱা?
কঙৰ খতি আছো দিয়া ভাল হ মাজতে তুমি তোমাৰ কোৱা?
উম ভালেই বাৰু
অ' বাকী ঘৰত চাবৰে ভালনে?
উম ভালে ভালে।
ভাত পানী অ' ভাত পানী মানে ভাত পানী নহয় জলপান খালোঁ সথনতে তুমি খালা?
উম মই আমাৰ ৰুটিহে বনাইছিলে।
আৰু কি বনাইছিলে? আমাৰ ঘৰত আছে দিয়া চবে ভালে মাকা কি কৰিছে তোমাৰ?
ম এয়া আছে গৰু বান্ধি আছে।
অ' অ' কোৱা আৰু কলেজ গ উম। অ' মই নাই যোৱা তুমি গৈছা নে নাই? নাই যোৱা তুমি গৈ আছা নে নাই? অ' অ' মই কৌ ইমান গৰম দি আছে সেইটো কাৰণে যোৱাই নাই।
অ' ইমান গৰম পৰিছে অ' এইকেইদিন।
উম। উম এই গৰম দাল বহুত পৰিছে আৰু হেৰি নহয় কথা। কথা এটা মানে এতিয়া গছ গছনি বহুত কাটিছে ন মানুহ বিলাকে সেইটো কাৰণে গৰম মানে বহুত পৰিছে আৰু
কি ক'ব? বা আৰু পুৰা জনসংখ্যাৰ বৃদ্ধি হোৱাৰ কাৰণেই গছবোৰ কাটি দিছে।
উম গছ-গছনি ৰুব লাগে বুলি কাটিছে।
উম
তব আৰু কোৱা আৰু
উম তাৰাপা তুমি কলেজ পঢ়ি আছা নে এনেই কিবা কৰি আছা‌? কলেজো পঢ়ি আছ মানে। সেইটো বুজি পাইছো বাট কিবা কৰি আছা?
অ' অ' মই কম্পিউটাৰ ক্লাছ গৈ আছো। মানে অ' মানে এতিয়া কিবা এটা স্কিলচবোৰ লাগে ন। সেইটো কাৰণে শিকি শিকি থোৱাটো দৰকাৰ ন সেইটো। কাৰণে গৈ আছো আৰু তুমি?
মই এতিয়াই ঘূৰি আছো। ঠিকেই কৰিছা কম্পিউটাৰটো লাগেই কাৰণ এতিয়াতো আজিকালি আমাৰ ইয়াত কম্পিউটাৰ দৰে বেছি হেৰি ন।
উম। আৰু মানে স্কিল এটা লাগেই মানে মানে চাই হেৰি কাৰণে এতিয়া তুমি যি চাকৰি নকৰা অকনমানো কম্পিউটাৰ জো ইম্পৰ্টেন্ট ন।
অঁ কম্পিউটাৰটোয়ে মানে আজিকালি মেইন আৰু বুলি ক'ব পাৰি।
উম এতিয়া মানে আৰু ধৰা তোমাক এ আইক গাইড কৰিব হওক বা কিবা কৰিব। হওঁক বা মানে কম্পিউটাৰ টো লাগে আৰু
অঁ।
অঁ কি বুলি কয় হেৰি উম আহ তোমাৰ মানে এনেই মানে ধৰা তোমাৰ কি বিহু ভাল লাগে এনেই?
উম ৰঙালী বিহুয়ে
ৰঙালী বিহু ভাল লাগে। অ কিয় ভাল লাগে?
অঁ তেতিয়াতো মানে চব অ ফূুৰ্তি চুৰ্তি কৰো চব আলহী অতিথি আহে আকৌ চবকে লগ পাওঁ আৰু সেইটো বিহুত চব ই ঘৰত আহে বাহিৰত থকা মানুহ বিলাক দাদা ভন দাদা ভন্টিহঁতকো লওক
উ বাল কথা
অঁ তোমাৰ কিয় কাৰনে লাগে?
চৰি যাব চাই যে মানে আগতে গৈছিলো আমিও এতিয়া আৰু নোযাই হলো মানে এতিয়া চোৱাহা গাঁৱৰ ল'ৰা ছোৱালী বিলাক মানে বেছিভাগ নোলোৱাই হ'ল হুঁচৰি হুঁচৰি গাবলৈ এতিয়া মানে চব লাহে লাহে ডাঙৰ হৈছে ন আৰু এতিয়া মানে ৰাতি গলে মানে বেছি ফূৰ্তি হয় কিন্তু তাতো নোলায়েই কিছুমান ঘৰৰ পৰাই নোলায় তেনেকুৱা আৰু
অঁ অঁ হয় বাৰু কাৰণ আজি ব্যস্ত থাকে ন।
আৰু আগতে দিনত গাইছিলোগে হুঁচৰি তাত মানে আমি দিনত আৰু এপালুহতে গাব গৈছিলো পইচা পাওঁ দেখি। এতিয়া ৰাতি আৰু ফূৰ্তিটো কাৰণে এতিয়া ৰাতি ফুৰ্তি হয় ন চবেই লগ চগ মিলি হুঁচৰি গায়, সেইটো কাৰণে আৰু আমি যাওঁ বাৰু কিন্তু নোলায়ে বেছিভাগ মানুহ জানা? আকৌ অঁ আকৌ ভোগালী বিহুতটোও ভাল লাগে। তাৰমানে ভেলাঘৰ সাজে যে আৰু ৰাইজে মিলি পেলাই যে পিকনিক খাই। সেইটো কাৰণে মানে ভাল লাগে আৰু আকৌ চুৰ কৰিব যায় যে ৰাতি,
অঁ যোৱা নে নাযোৱা তুমি?
মই গৈছিলো এবাৰ তেতিয়া ধৰা পৰিলো সেইকাৰণে নাজাও। তুমি তুমি যোৱা না নাই?
সৰুতে গৈছিলো এতিয়া আৰু থাকিবই নাপাও বিহুত ঘৰত।
আহ এতিয়াতো আৰু চব বিজি হৈ গৈছে ন নিজৰ নিজৰ হেৰিত।
আৰু কেৰিয়াৰটো নাচালেও নহয় ন?
উম মানে ইম্পৰ্টেণ্ট আৰু এতিয়া যদি তুমি যদি এতিয়া যদি ফূৰ্তি কৰা জেগাত তোমাৰ কেৰিয়াৰটো ছেট কৰিলা দেন তুমি পিছত বহুত বেছি ফূৰ্তি কৰিব পাৰিবা তেনেকুৱা হৈছে আৰু এতিয়া। চবৰে মানে ভাৱনা বিলাক বদলিছে। উম আকৌ হেৰি বিহুতটো ভাল লাগে, অ কি কয় কাতি বিহুটো,
অ'।
আগতে যে কাটি বিহুত জানা চবেই সন্ধিয়া সময়ত মানুহৰ ঘৰে ঘৰে প্ৰসাদ খাব গৈছিলে।
অ'।
এতিয়া পোৱালীবিলাকে ই পোৱালীবিলাকে এতিয়া সন্ধিয়া হোৱাৰ লগে লগে ভিতৰত সোমাই ল'লে, মোবাইলডাল টিপি থাকে। কোনো প্ৰসাদ খাব নাযায়।
উম, কি ক'বা আৰু আজিকালি সেই এইটোৱেই ডাঙৰ প্ৰব্লেম হৈ গৈছে। সৰু সৰু পোৱালীবিলাক-
উম। আৰু ইয়াত মানে মাক-বাপেকৰো ভুল আছে। যে অলপমান এতিয়াৰ পৰাই ফোন দি পেলাই হেৰি কৰা নহয়। আৰু চাবাচোন তুমি হা, অ' এতিয়া চাবাচোন হা! ই ইমান সৰু সৰু পোৱালীক ইনষ্টা খুলি দিছে জানা? ৰীলচ-চিলচ মানে এইটো নহয় যে ৰিলচ-চিলচ বনাব নোৱাৰে, বনাওক মাকহঁতৰ মাক-বাপেকৰ হেৰিত। একাউণ্টত এটা দুটা ৰীলচ বনাই আপলোড কৰিছে সেইটো বেলেগ কথা। কিন্তু নিজৰ পাৰ্চনেল একাউণ্ট খুলি দিছে। তেনেকুৱা মানে আৰু এইবিলাক হেৰি হৈ গৈছে আৰু। পোৱালীবিলাক উম। আৰু এতিয়া জানা পোৱালীবিলাক পোৱালীবিলাকক মানে এতিয়া মাক-বাপেকহঁতে এটা কন্টেন্ট বনাই দিছে। আৰু আৰু মানে আ কিছুমান কণ্টেণ্ট ক্ৰিয়েটাৰে এতিয়া কন্টেণ্টৰ কাৰণে বিয়া পাতিছে, কনটেনৰ কাৰণে পোৱালি জন্ম দিছে। তেনেকুৱা কৰি আছে।
অ' পুৰা মানে।
এতিয়া চব আৰু কণ্টেনে মেইন চবৰে কাৰণে।
উম, উম।
আৰু কেইদিনমানৰ পিছত গম পাবা, কণ্টেণ্টৰ কাৰণে মানুহ এটা মাৰি দিলে।
অ' এইটোতো হোৱাটো সাধাৰণ কথা আৰু। বৰ্তমান
উম, এতিয়া বৰ্তমানত এইটোৱেই চলি আছে আৰু। তোমাৰ কি বুলি কয়! হেৰি তুমি মন্দিৰ-চন্দিৰ গৈ ভাল পোৱা নে নাই?
অ' শিৱ মন্দিৰ গৈ বেছি ভাল লাগে।
অ' হেৰি যাম বুলি ভাবিছো মন্দিৰত জানা!
অ' কেতিয়াকে বা?
এতিয়া মানে জুলাইত-জুলাইত যাম।
অ' পাৰি বাৰু মন্দিৰটো যোৱাতো যাব লাগে ন ভাল।
অ' উম। হেৰি মন্দিৰত যাওঁ আমি এয়া অ' পানবাৰীত যে নতুন শিৱ মন্দিৰটো তাত যাম মানে মোৰ তাত যোৱা চ মানে আশাটো আছে আৰু চখ
অ' অ' অ' যাব লাগে বাৰু নতুনকে যদি হেৰি কৰিছে।
উম যাম ন?
অ' তাতে আকৌ জুলাইত কলেজ-চলেজো বন্ধ থাকে ন!
তেতিয়া মানে তুমি ধুনীয়াকৈ ফুৰি কৰি আহিব পাৰিবা, তেনেকুৱা আৰু হ'ব। তোমাৰো ফ্ৰেণ্ডচ -ফ্ৰেণ্ডচবিলাকক ক'বা।
অ' কম। সুধি চাম।
অ' সুধি চাবা, ক'বা।
তুমিও ক'বা আৰু!
মোৰো বাৰু মই-মই বাৰু অকলে, লগৰ-চগৰ নাযাব কোনো!
অ' হলেও কৈ চাবা
মানে সুধিবলৈ লগেই নাই তেনেকুৱা মোৰ দুজনীয়ে আছে সতে দুজনী নাযাব এতিয়া মামাকৰ ঘৰ যোৱা প্লেন বনাই আছে
অ' তুমি নোযোৱা নেকি মামাহত হঁতৰ ফালে অ' যাব লাগে মন্দিৰ-চন্দিৰ হয়
উম মানে মন্দিৰত গৈ এটা পিচ মানে তুমি এটা পিচ ফিল কৰা ন কিমান ধুনীয়া লাগে পুৰা শান্ত হৈ থাকে মানে হালা-চালা নহয় বেছি
উম-উম
তাৰ মানে তুমি ইমান ধুনীয়া পিচ ফিল কৰা আৰু সেইবিলাক
অ' গৈও মনতো শান্তি নিচিনা লাগে অলপমান
উম মনটো শান্তি লাগে অ'। আকৌ ছাৰ্চ টো গ'লে মনতটো মানে বহুত ভাল লাগে জানা। আমি সেইদিনাখন গৈছিলো হা। চানডে আছিল নেকি, তেতিয়া আমি মানে। চাৰ্চত গৈছিলো, ইমান ধুনীয়া লাগিছে জানা আহিবই মন নাযায়। তাৰ পৰা, মানে এনেকুৱা লাগে যেন। তাত তোমাক কোনোবাই ৰখাই থব খুজিছে।
অ' এনেই অম্বুবাচী মেলাত গৈছিল নে যোৱা নাইবা?
নাই নাই নাই যোৱা তুমি গৈছিলা?
অ' যাম বুলি গৈছিলো মানে প্ৰব্লেম হৈ গ'ল যে যাব নোৱাৰিলো আৰু।
অ' অ' আচ্ছা, বহুত ভিৰ হব। হয় এ নৌ। ভৰিতটো হ'বই আৰু, তোমাৰ কামাখ্যাতো যাব পাৰিম আমি।
অ' পাৰি বাৰু।
আছে মোৰ কাম
অ' গোটেইখিনি গ'লে। ভালো লাগিব।
উম পুৰা লগবিলাক লগ পা লগ খাই পেলাই মানে। এটা গ্ৰুপ বনাই তেনেকে মানে আমি যাম ন মন্দিৰত ঘুৰিম, আকৌ ৱাটাৰ ফল
অ'
উম
ত উ পিছত নি কৰ'বাত ফুৰিব যোৱা প্লেনিং চ্লেনিং ক নাই জাইনা। উম যাওঁ নিকি?
অ' পাৰি আমি টাৱাংঅতো যাব পাৰিম, মোৰ অ' টাৱাং জেগাতো নহয় বহুত ভাল লাগে জানা? গৰম সেইপিনে সেইটো চাইডে মানে ঠাণ্ডা অকণমান ঠাণ্ডা হ'ব ন? অ' এতিয়াতো যাবও নোৱাৰিম চাগে। অৰুণাচল পিনে ইমান বানপানী হৈছে বোলে।
অ' দিগদাৰেই হব তেন্তে নাযোৱাই ভাল হ'ব।
উম ঘৰৰ পৰা বাৰু যাব নিদিয়ে এতিয়া অৰুণাচল পিনে ন।
অ' হয় বাৰু।
উম অ' শুনা দিয়া হ'ব ন, মই মানে কাম এটা কৰি আছো। মই তোমাক অলপ পাছত কল কৰিছো ৰ'বা, উম উম মই কৰি আছো। ৰ'বা অলপ পাছত। তেট